হেল্ল'! অ', শুনিছেনে আপুনি?
হয়, হয়, শুনা পাইছোঁ, বাৰু আপোনাৰ মাতটো অকণমান আ, কমকে আহিছে বাৰু।
অ', মোৰ তাতে ভালকে আহিছে আপোনাৰ মাতটো।
অ', আচ্ছা, আচ্ছা আপোনাৰ মাতটো মানে অকমান কম আহিছে মানে আ অল-অকমান মানে জোৰে আহিলে মানে মাতটো ভাল আছিলে, বাৰু দিয়ক শুনিব পাৰিছোঁ। নমস্কাৰ, নমস্কাৰ হয়। আপুনি বাৰু কি কৰিছে বৰ্তমান?
মই বৰ্তমান অলপ ভাত খাইকেনে বহি আছোঁ, আপুনি?
অ', আচ্ছা, আচ্ছা বাৰু ঠিকেই একেই ময়ো মানে অকণমান মানে এইয়া দুপৰীয়াৰ ভাত খালোঁ। ভাত খাই কিনে বহি আছোঁ অকণমান মানে আৰু ভাবিলোঁ মানে আপোনাৰ লগত অকণমান কথা পাতোঁ।
হয়, হয়।
সেইকাৰণে মানে আ কওঁকচোন বাৰু আ, কিহেদি খালে?
আজিতো আৰু আলু ভাজি আৰু দালি আৰু আপোনাৰ?
অ', আচ্ছা, আচ্ছা মোৰ মানে আজি আ, নিৰামিষে আছিলে মোৰ জিকা আৰু মানে‌ আ আলু দি তাৰ মানে ভাজি আছিলে, দালি আছিলে, আৰু পাপৰ ভাজি আছিলে, আৰু চাটনি আছিলে,
অ ভালে খানাটো অঁ ঠিকে আছে অঁ। আহ আমি এতিয়া কথা পাতিম আমাৰ আহ কৃষি বিভাগৰ হয় ন?
হয় হয় আপোনাৰ কৃষিৰ বিষয়ে আমি যে অ', মানে-মানে মই যে সুধিছিলো বাৰু আপোনাক, মানে আপুনি খেতি কৰে ন? খেতিয়ক হয়?
হয় হয়, অলপ চলপ খেতি কৰো, বেছিকে নকৰো।
অ', আচ্ছা আচ্ছা, আপোনাৰ ঘৰতে কৰে?
আমাৰ লেচৰা আছে। কেৰেলা আছে, জিকা আছে, আৰু ৰঙালাও আছে। আৰু কচু আছে। আৰু ভেন্দি এইগিলা আছে আৰু অলপ অলপ, মানে বেছি পৰিমণৰ নহয় অলপ অলপ।
মানে অকমান অকমান খেতি কৰে গোটেইখিনি মানে শাক পাচলিৰ।
হয় হয়। ঘৰতে খাব কাৰণে হয়। অ', হয় অৰ্গেনিক হয় চব।
হয়। আপুনি অকমান ফনটো মানে অ', মানে কাণৰ মানে আপোনাৰ কাণৰ ফালে লৈ কথা পাতিব নেকি?
হয়, কাণতে লৈ ফোন কথা পাতি আছো।
অ', আচ্ছা আচ্ছা, ঠিকে আছে বাৰু, হয় হয় মানে-মানে আপোনাৰ মানে অ মানে মাতটো যে আছে নে অকণমান কম আহিছে মানে মাতটো ডাঙৰকৈ আহিব লাগে ন। মানে ভালকৈ শুনা যায় তেতিয়াহ'লে, হয় ঠিকে আছে বাৰু। আৰু মানে খেতি কৰি মানে অকমান অকমান গোটেইখিনি শাক পাচলি কৰে আৰু ন।
অ হয় হয়।
আপোনাৰ নিজৰে বাৰী আছে।
হয় অলপ আছে মাটি অলপ আছে তাতে খেতি কৰোঁ। অহ আৰু ধান খেতি কৰোঁ অলপ। ঘৰতে আপুনিও খেতি কৰে নিকি অলপ
অকমান মই মানে মই মানে খেতি কব গ'লে মানে তেনেকুৱাও নহয় মানে ঘৰত মই যেনেকুৱা আমাৰো অকমান মানে জেগা আছে পিছফালে বাৰী তেতিয়া তাতে মই মানে পানীলাও ৰুইছিলোঁ আৰু জালুক আৰু তাৰপিছত মানে পটল গছ গছো ৰুইছিলো তিঁহৰ ৰুইছিলো ত' অকমান অকমান হৈছে আৰু মানে হয় যদিও মানে কি হয় এতিয়াতো মই গোবৰৰ চাৰ দিওঁ তাতে মানে পোকে লাগে মানে পোক লাগে গছত তেতিয়া মানে কি হয় গছডাল নষ্ট হৈ যায় মানে বেয়া হৈ যায় তেতিয়া ফলবিলাক আৰু নালাগে প্ৰথমতে দিয়ে ভালেখিনি ফল এইবাৰ মানে এই বছৰ ওচৰত মই মানে এই তিঁহহ জলকীয়া আৰু আপোনাৰ পানীলাও লগাইছিলোঁ
হয়।
ত' খাইছোঁ বাৰু, আৰু। প্ৰত্যেক বছৰে অকণমান অকণমান কৰোঁ আৰু, মই ধৰক গছৰ ভিতৰত, ধৰক মোৰটো এনে ধৰক ঘৰত। আমৰ গছ, কঁঠালৰ গছ, মধুৰিআমৰ গছ, এইবোৰ আছে। প্ৰত্যেক বছৰ ফললো দিয়ে তামোলৰ গছ। উম উম। আপোনাৰ ঘৰত, আপোনাৰ ঘৰত কিহৰ-কিহৰ গছ। ধৰিছে মানে ফল মূলৰ ভিতৰত।
আমাৰ ঘৰতো তামোল আছে বেছিকৈ, অহ তামোল। আছে তিনি বিঘা মান আছে।
আচ্ছা আচ্ছা।
আছে এইফালে অ'হ, কল আছে। আৰু আম, কঁঠাল, আৰু। জাম আছে, এইখিনি ফলে আছে।
এইখিনি ফলে আছে আচ্ছা আমৰ। কলৰ ভিতৰত মানে কোনটো কলৰ গছ লগাইছে।
আমাৰতো ঘৰত কি কয় এহ জাহাদী না কি।
জাহাজী কল হয়, আচ্ছা আচ্ছা।
সখীয়া কল আছে।
আচ্ছা-আচ্ছা-আচ্ছা। আৰু আপোনাৰ মানে অ, কলো কলগছ ধৰক মৰো লগাইছোঁ মানে। পিছফালে মানে লগাইছোঁ মানে আগৰ পৰাই আছিলে। তেতিয়া মানে-মানে সেইবোৰ মানে ধৰক পুলি-পুলি ওলাই। অকলে-অকলে হৈ মানে ইমান কলৰ গছো যত্ন কৰিব নালাগে নহ, ত পিছ ফালে মানে মোৰো আছে কলৰ গছ মানে কলৰ বাৰী আছে ত' ভালেখিনি কলৰ গছ ত বাৰু আপুনি মানে মই সুধিব বিচাৰিছোঁ যে যিখিনি হৈ ধৰক গছৰ ফল আপোনাৰ শাক, পাচলি অকল ঘৰত মানে খায়ে মানে-মানে ধৰক বাজাৰত বি বিক্ৰীও কৰে কেতিয়াবা
উ হয় অলপ মানে ঘৰতে খাব কাৰণে বনাই ৰুইছিলো। অলপ আৰু কেতিয়াবা বেছিকে হৈ যায় অলপ, সেইটো মানে গধূলি বজাৰত অলপ চলপ কেতিয়াবা-কেতিয়াবা বিক্ৰী কৰিবলৈ লৈ যাওঁ। মানে কেতিয়াবা পইচাৰ অলপ প্ৰব্লেম হৈ যায় সেইকাৰণে বিক্ৰী কৰিব লগা হয়। নহলে আৰু ঘৰত থাকিলেতো অলপ এ বেছিকৈ খাবও নোৱাৰে। পচি যাব হয় ন সেইকাৰণে বিক্ৰীও কৰি দিওঁ আৰু, তাৰ পৰা। আমাৰ পইচাৰ অলপ প্ৰব্লেম কেইটা।
হয় হয়। ঠিকে আছে বাৰু সেইটো কাৰণে সুধিলো বাৰু মই। মানে ধৰক অ'। আপোনালোকেতো ধৰক পেষ্টিচাইড যেনেকুৱা মানে সাৰ অ', অ', তাৰপিছত। পিছত আপোনাৰ এ, তি, এ, পি আৰু মানৱ এইবোৰ ব্ৱহাৰ কৰে নেকি আপুনি মানে খেতি কৰোতে গছৰ পুলি দিয়ে নেকি?
সেইগিলা বেছিকৈ দিয়া নাযায় মানে কলিটো দিয়া নাযায়েই এনে। আমাৰ ৰাসায়নিক সাৰ গৰুৰ এ গৰুৰ সাৰটো বেছিকে দিয়া যায়।
মানে গৰুৰ গোবৰ?
গোবৰটো অ', অ', গ আমাৰ অ গৰু আছে না আমাৰ। অ' পাঁচটা মান গৰু আছে। সেই পৰাই বহুত গোবৰ ওলাই যায় এইটোৱে মানে দিয়া হয় আৰু
আচ্ছা আচ্ছা আচ্ছা আচ্ছা। ঠিকে আছে বাৰু মানে আপুনি যিমান পাৰিবও মানে গৰুৰ গোবৰটোৱে ব্যৱহাৰ কৰিব। আৰু কিছু সাৰ ব্যৱহাৰ কৰিব আৰু মানে ধৰক দোকানৰ পৰা এনেকুৱা যে আপোনাৰ সাৰৰ দোকানৰ সাৰ পাই ন মানে যি কৃটনাশক পাই‌ মানে যিমান কম ব্যৱহাৰ কৰিব আৰু ধৰক অ' ৰাসায়নিক সাৰটো নিদিব। ময়ো নিদিও মানে দিলেতো বাৰু চাওক ধৰক আমাৰ মানে দ্বিগুণ পৰিমানে ফল মূল হয়।
হয় হয়।
কিন্তু সেইটো মানে খোৱাটো মানে উপযোগী নহয়।
হয় হয়। এতিয়াতো বজাৰত এতিয়াতো বজাৰত চব সাৰ দিয়াই চব সেইকাৰণে আজিকালি চবজি গিলা বজাৰৰ পৰা ঘৰত আনিলে চব পচি যায়।
হয় হয় হয় হয় একদম একদম সঠিক কথা হৈছে। দুদিনো ভাল নাথাকে শাক পাচলি কলা হৈ যায়। কিয়ৰ কাৰণে হয়?
বেছিকৈ মেডিচিন এইগিলাক দিয়াৰ কাৰণে এইগিলা চব হৈ যায়।
হয়।
যোনটো ঘৰত ঘৰত তে থকা এই ফল কিবা কিবিটো মানে বেছি দিন থাকে মানে একেই নহয়।
হয় হয়। যিটো আমাৰ মানে ঘৰুৱা আমি যেনেকে যিয়ে ফল হওঁক আমাৰ ঘৰত যিয়ে হওঁক এতিয়া ফল মূলৰ ভিতৰত, হওঁক, শাক পাচলিয়ে হওঁক সেইটো আপুনি মানে ভালেকেইদিন ৰাখি খাব পাৰিব গছৰ পৰা ছিঙি কিনে। কিন্তু বজাৰৰ পৰা আপুনি আজি লৈ আহক, কালি যদি আপুনি নাখায় পৰখি সেটো পেলাই দিব লাগিব।
হয়।
ত'এনেকুৱা মানে আৰুতো ধৰক অ' শাক সাৰে দিয়া মানে শাক পাচলি বহুত ভালকে ধুই খাব লাগে, উহাই খাব লাগে। সেইটো মানে কেঁচা খাওক মানে খোৱাটো মানে একদমেই বেয়া। কেঁচা খোৱাটো। ত' আপুনি কি ভাবে মানে ধৰক আ' বজাৰৰ পৰা আমি ধৰক আজিকালি যিবোৰ আমাৰ শাক পাচলি পোৱা যায় ন। শাক পাচলি নানিলে কি আমাৰ মানে ধৰক খাৱা খাদ্য ৰ অসুবিধা হ'ব নেকি?
হ'ব মানে বিশেষকে কিছুমান যোনটো মানুহ টাউনত থাকে যাৰ মাটি নাই। আ' সেইটো মানুহৰ মানে
কথা কৈছে আপোনাৰ যেনেকুৱা খেতি আছে ন, অকমান অকমানতো হয় মানে আমাৰ নিচিনা মানুহৰ কথা কৈছোঁ।
অ'। আমাৰ মানুহ নিচিনা মানুহ বেছিকৈ এনেকুৱা নহয়। প্ৰব্লেম নহয় মানে।
যেনে ধৰক আলু আৰু পিয়াজটো কিনিলে বা বাকীখিনি অকমান অকমান ৰুলে মই ভাবোঁ, মোৰ মানে এইটো ব্যক্তিগত মানে চিন্তা ধাৰা, অকমান অকমান ৰুলে আলু পিয়াজঁৰ বাহিৰে মানে বাকি খিনি আমি কিনিব ন নালাগে বাজ বজাৰৰ পৰা।
হয় হয়, এইটো সত্য কথা।
হয়।
আমাৰতো বেলেগ চবজি থাকেই আৰু বাকী আলু চব আলু আৰু দালিটো পালিয়ে হৈ যায় মানে।
হয়, আমাৰ ঘৰত ধনীয়া হয়, মূলাও হয়, আপোনাৰ এইকেদিনত মানে ভোলো হয় ন। জিকাও হয়। যদিও অকমান অকমান জাঙ মানে জাঙেলা জাখলা দি মানে এনেকুৱা বাঁহৰ হেৰি দি মানে আ' ব বনাই কিনে ধুনীয়াকে দিয়া যায়, তেনেহ'লে গুটিকেইটা মানে ধৰক, চাৰি পাঁচটা গছ, পাঁচডাল গছ মইতো এনেকে লগাইছিলোঁ।
অ, অ, ইমান মাতিও নালাগে এইটো।
নালাগে নালাগে। ইমান মাটি নালাগে, ইমান জেগা নালাগে, প্ৰয়োজন নহয়। হয়, হয়, হয়। আপুনি বাৰু মানে এনেকে কৰেনে, মিঠা লাও পানীলাও ৰুৱেনে?
অ', ৰুও, ৰুও, ৰুও।
আচ্ছা আচ্ছা, মানে ৰুব ময়ো ৰুও, আমাৰ যিহেতু অকমানে মাট টি আছে আপোনাৰ আ' এনেকুৱা মানে ধৰক, আমাতকেতো আপোনাৰ চাগে বেছি হ'ব।
হয় হয়।
অকমান হ'লেও। হয়, প্ৰভু, অ, ডাঙৰীয়া মোৰ এটা মানে অকমান কল আহি আছে ফোন আহি আছে। এ অকমান মই এতিয়া মানে ৰাখিছো।